কি কৰিছা?
এই আছোঁ, তুমি?
মইয়ও, এনেই আছো
কি কৰি আছা? বহি আছা নে শুই আছা
এয়া বহি আছো
বহি আছে আকলৈকো ওলাই যোৱা নাই আজি
নাই, নাই, নাই, যোৱা তুমি?
অ', - ময়ো যোৱা নাই বাৰু, কলৈকো ওলাই পেলাই তোমাৰ গৰমতে যাবলৈ ম মনে নাযায় যে, সেইটো কাৰণে তুমি তোমালোকেও চাগৈ, গৰমৰ কাৰণেই জানাই ন
হয়, হয়, গৰমতটো ইমান পৰিছে কলৈকো যাবলৈ মন যোৱা নাই
সেইটোৱেই কাৰণ, গৰমতে কাপোৰ কানি পিন্ধি ওলাই যাবলৈ মনেই নাযায়
হয়।
বাকী, বাকী খবৰ খাতি কেনেকুৱা?
ভালে, ভালেই, ভালে আপোনাৰ?
এই আছো আৰু দিয়া, তেনেকেই বাৰু ভাল বেয়া মাজতে চলি আছো আৰু খোৱা বোৱা এতিয়া, চাহ তাহ খালা?
হয়, হয়, খালো খালো আপুনি খালে?
আমিও খালো বাৰু, খাই পেলাই তোমাৰ এনেই গৰমতে বাহিৰতে বহি আছিলো তাৰপিছত তোমাৰ আকৌ ভিতৰলৈ আহিলোঁ ভিতৰলৈ আহি মই ভাবিলোঁ তোমালৈ ফোন এটাকে কৰোঁ বহুত দিন ফোন চোন কৰাও হোৱা নাই লগতে দেখাও নাই ইফালে অহা নাই চাগৈ ন
নাই নাই অ হয় হয়
সেইটোৱে এতিয়া পঢ়া শুনা ভালদৰে চলি আছে ন
হয় চলি আছে হয়
চলি আছে আজিকালি পিছে ইনষ্টাগ্ৰামত ভিডিঅ' এনেকে দিয়া নে
হয় মাজে মাজে দিও বাৰু এটা দুটামান
তাৰপিছ
ময়ো বাৰু মাজে মাজে দিওঁ আজিকালি মানে সদায় ইমান নিদিওঁ আৰু তোমাৰ আগত কৈ মানে বহুত কমি গ'ল আৰু
অ
মম আগতে আগতে প্ৰায় দিছিলো তোমাৰ জলকে যাও ততে বনাও তাৰপিছত তপিছত দিওঁ তোমাৰ আজিকালি মানে ইমান নহয় আৰু মানে কেতিয়াবাহে মন গ'লেহে দিয়া হয় আজিকালি জানাই নহয় আৰু তোমাৰ মানে কি হয় তাতো আৰু ভাল বেয়া বহুত তোমাৰ কিছুমানে ভাল কমেণ্ট দিয়ে কিছুমানে বেয়া কমেণ্ট দিয়ে তেনেকুৱা মানে কিমান আৰু তুমি হেৰি কৰি থাকিবা সেইটো কাৰণে নিদিয়াই হ'লো তুমি পিছে কিয় নিদিয়া হ'লা এনেই
মইও এই আপোনাৰ এই কাৰণটোৰ কাৰণে নিদিওঁ মানে বৰ বহুত মানুহে বৰ ইনচাল দি কৰি থাকে মানে মানসিক মানসিক ফালে এইফালে আপোনাৰ হেৰি কৰি দিয়ে অলপ
সেইটোয়ে তোমাৰ মানে কিছুমান ভালেই থাকে কিছুমানে তোমাৰ একে এনেকুৱা কৰে আৰু বহুতে তোমাৰ ৰ'লছ বনাই ন আজিকালি অকমান কিবা এটা তোমাৰ মানে বেয়া পাবহে লাগে অকণমান যদি তোমাৰ কিবা এটা বেয়া দেখে তুমি একেবাৰে তোমাৰ মানে কি ৰ'লছ বনাই দিয়ে তোমাৰ সেইবিলাক তোমাৰ ভাল নালাগে ন
হয় হয় একদম ভেল কৰি দিয়ে একদম আপোনাৰ অকমান কিবা এটা বেয়া দেখিব পাবহে লাগে সিন্তে
সেইটোয়ে তোমাৰ মানে অকমান মানে চাইহে থাকে চাই পেলাই তোমাৰ আৰু একেবাৰে মানে আছেই নহয় আৰু তোমাৰ একেবাৰে ৰ'লছ বনোৱা কেইজনে আৰু ক'বই নালাগে
কিছুমান মানুহ ইনষ্টাগ্ৰামত এইবিলাক যোনবিলাক মানুহে ধৰি লক কিছুমান মানুহৰ অকমান এটা ভুল হৈ গলে জাৰ্জ কৰিবলৈ মানে বহি থাকে বেলেগ কাম ধান্দা নাই সিঁহতৰ সেয়া কাম কৰে সিহতে মানুহক খালি ডাউন দিয়ে
সেইটোয়ে সেইটোয়ে তুমি মানে সেইটোয়ে কাম ন সিহঁতৰ মানে কেনেকে তোমাৰ মানে আৰু ৰ'লছ বনাই সিহঁতে ভিউজ টো পাওঁ হেৰি কৰোঁ মানে সিহঁতে হেৰি হওক সেই টেণ্টৰ ভিডিঅ'টো ভাইৰেল হওক সেবিলাক মানে কৰিবৰ কাৰণে আমাক মানে এইবিলাক ট্ৰ'ল কৰি থাকিব কিবা কৰি থাকিব সেইটো কাৰণে মানে আজিকালি মানে ইমান আৰু মানে ভালো নলগা হ'ল সেইটো কাৰণে মই মানে আজিকালি ভিডিঅ' দিয়াটো কমাইছোঁ ে মানে হ'লেও তথাপিতো দিও কিন্তু এটা কথা সিহঁতকে দেখি আকৌ নিদিলেও সিহঁতও মানে হেৰি হৈ থাকে ন সেইটো কাৰণে দি আচলতে দিবও লাগে বাৰু ন
চল কথা
সেইটোৱে তোমাৰ মানে হেল্ল' শুনিছানে নেটৱৰ্কৰ অসুবিধা দি আছে চাগে অ
উম উম এই নেটতো আমাৰ এইফালে বৰ বেয়া অ একদম দিগদাৰ মানে
অঁ সেইটো কাৰণে অকণ অসুবিধা হৈছে তোমাৰ মানে কি হয় আজিকালি মানে
দিয়া নে নাই
ফেচবুকত ভিডিঅ' দিয়া হয় বাৰু কিন্তু মানে তোমাৰ আগতে দিছিলো এই দু দিনমানৰ পৰা তোমাৰ ইনষ্টাগ্ৰাম ফেচবুক এইবিলাকত মানে দিয়াই হোৱা নাই আগতেতো তুমি দেখিছিলা ন ভিডিঅ' চিডিঅ'বিলাক দি থকাই হয় প্ৰায় ভিডিঅ' তোমাৰ বনাই থকা হয় আৰু আ মানে ফুৰিব কৰিবও যোৱা হয় তেতিয়া তোমাৰ ভিডিঅ' চিডিঅ' বিলাক এনেকে বনাই বনাই মই দি থাকো কিন্তু মানে এই মাজৰ পৰা মানে কোৱা
হয় এই আজিকালি আপোনাৰ ফেচবুকত মানে আপোনাৰ ভিডিঅ' চিডিঅ' দিলে পইচা পায় বুলি শুনিছোঁ
অ পাই তোমাৰ ফেচবুকত তোমাৰ বেছি হ'ব লাগে বুলি কয় সেইটো তোমাৰ ই ইউটিউবত তেনেকুৱা ভাল বেছি সোনকালে পায় বুলি কয় দেখোন
অ মানে ইউটিউবত অলপ ইউটিউবত অলপ এ অলপ মানে ভিউৱাৰ্চটো বেছি লাগে কিন্তু মানে আপোনাৰ ফেচবুকত ধৰি ল অলপ কম হলেও ধৰি ল চলি যায় কাৰণ কিয় ফেচবুকত আপুনি ষ্টেটাচ দিলেও বা এখন ফটো দিলেও ভিডিঅ' দিলেও মানে যিকোনো কাম কৰিলেও মানে আপুনি কিবা কৰিলেও মানে পইচা পাবই মানে চব ফালৰ পৰা পইচা পাব কিন্তু ফেচবুকত তেনেকুৱা নহয় মানে ফেচবুকত মানে ভিউৱাৰ্চটো বহুত মানে ইম্পৰ্টেণ্ট দিয়ে আৰু
ইম্পৰ্টেণ্ট দিয়ে সেইটোৱেই তোমাৰ
আপোনাৰ ইনষ্টাগ্ৰামত মানে আপুনি বহুত একে বহুত মিলিয়নছৰ ভিউজ পাব লাগিব তেতিয়াহে আপোনাক তাকো বেলেগ মানুহে দেখিলে ধৰি লও কিবা স্পনচাৰশ্বিপ কৰিব এনেই নকৰেই
এনে সেইটোৱে সেইটোৱে এনে তোমাৰ, কিন্তু ফেচবুক আৰু ইউটিউবত তোমাৰ পোৱা যায়, কিন্তু তোমাৰ তাৰ পৰা ভাল এটা আৰ্নিং হৈ থাকে। যদি তুমি ডেইলি ভিডিঅ' আপলোড কৰিব পাৰোঁ ন তোমাৰ ধৰা যেত ডেইলি তোমাৰ ডেইলি ব্লগ দিব লাগিব তোমাৰ। তুমি এদিন দি এসপ্তাহ মান নিদিলে কিন্তু নহ'ব। তুমি, আমি যদি ধৰা ডেইলি তোমাৰ দি থাকিব পাৰোঁ, তেতিয়া তোমাৰ ভাল এটা আৰ্নিঙে হৈ থাকিব ন! প্ৰথমবাৰ অকণমান তোমাৰ টান হ'ব মানে, যেতিয়া আমি হেৰিখিনি কৰিব হ'ব, তেতিয়া মানে তোমাৰ পুৰা মানে কষ্ট কৰিব লাগিব। তাৰ পাছত যেতিয়া ফলোৱাৰ্ছ খিনি বাঢ়ি যাব, তেতিয়া ইমান হেৰি নাথাকে আৰু।
ঠিকে হয়, হয়, হয়।
সেইটো কাৰণে মানে, আজিকালি হ'লেও মানে দিব লাগিব। সেই লোকৰ এতিয়া বেয়া মেছে ছেজ বা বেয়া তেনেকে কমেণ্ট দিলে বুলিয়ে আমিটো ভিড ডিঅ' বা এনেকৈ নিদিওঁ বুলি থাকিলেওতো নহ'ব সেইটো সেইটোৱে আজিকালি সেইটোৱে, কাৰণ আজিকালি তোমাৰ ফেচবুকৰ হওঁক, ইউটিউব হওঁক বা ইনষ্টাগ্ৰামৰ পৰা হওঁক বহুতেতো চিনি নোপোৱা মানুহো চিনি পাই যায় তাত তে তোমাৰ ইনষ্টাগ্ৰামতে চিনি পায় বা ফেচবুকত দেখিয়ে ভাইৰেল হৈ যায় বে ইনষ্টাগ্ৰামত দে খিয়ে ভাইৰেল হৈ যায়। তেনেকে তো সেইটোতো কিমান ভাল এটা দিয়াচোন। আগতেটো মানুহ তুমি চিনি ক'ৰ মানুহ, কেনেকে চিনিয়েই নোপোৱা। এতিয়া তুমি ইনষ্টাগ্ৰামত মানে
তিয়া এইবিলাক আপুনি এই এইবিলাক আমি হেৰি কৰিব নালাগে আচলতে লাজ দিব নাপায়। কাৰণ আমি নিজৰ কাম নিজে কৰি থাকিলো হ'ল আৰু বেয়া মানুহে এতিয়া কমেণ্ট দিয়া মানুহে নো কমেণ্ট দিয়ে থাকিব। ভাল বস্তু বনালেও আপুনি কমেণ্ট দিব, বেয়া অকমান বেয়া দেখিলেও কমেণ্ট দিব। তো আমি
সেইটোৱে সেইটো। সেইটোৱে আৰু আজিকালি মানে কি হয় তোমাৰ ভাল তুমি ফটো এখনো দিব নোৱাৰি। ইয়াতে বেয়া মানে ব বেয়াকৈ বনাই দিব তোমাৰ মানে। সেইটো মানে, কেনেকুৱা কৰি দিয়া মানে তে
এতিয়াই বা ইমান হেই কিবা কিবি ওলাইছিলে।
সেইটোয়ে। তোমাৰ মানে ভাল ফটোখনকে কিবা কৰি পেলাব মানে তোমাৰ সেইটো কাৰণেও মানে অলপ ভয় হৈ গৈছে। আৰু তথাপিতো আমি ইনষ্টাগ্ৰামটো বা
চৰকাৰে যিবিলাক বস্তু উলিয়াইছে আৰু কিছুমান মানুহে বেয়া ইউজ কৰিব কাৰণে সেইবিলাক কাম কৰে। নাপায় কৰিবলৈ। হেল্ল' হেল্ল' হেল্ল'শুনিছেনে? হেল্ল' হেল্ল' হেল্ল'